উম শুনিছো ক
অ কি কৰি আছিলি
এ এনেই মোবাইলটোকে টিপি আছিলো
অ অ
যি গৰম আৰু কিনো কৰিবি
উম হয় দে গৰমতটো বহুত বেছি পৰিছে
উম ক আজি আহিবি নেকি খোজ কাঢ়িবলৈ
খোজ কাঢ়িবলৈ যাব পাৰি কিন্তু হেৰি ৰ'দতটো অকন কমিব লাগিব
অ ৰ'দটো অলপ কমক দেছি গৰম ৰ'দতটো অলপ কমাৰ পিছত এ ভণ্টি কোলো আহিবি
অ ভন্টিক লৈ যাম মই থৰি ন অকলে যাম উ
অ তই অকলেনো কেনেকে আহিবি হয় দে
উম
ময়ো এইফালৰ পৰা চাম আৰু
উম
কথা আছে যে আমাৰ সেইটোৱে ভাল দে
অ পথাৰত বতাহ টো ধুনীয়াকে মাৰি থাকে সেইটোয়ে ভাল লাগে
ইমান গৰম কৰ'বাত যাবলৈহে মন গৈছে ঠাণ্ডা জেগাত
মোৰতো মন গৈয়ে আছে
অ শ্বিলং টাৱাংত হব পাৰি আমাৰ ইয়াত যিমানে হওঁক গৰম শ্বিলং টাৱাঙত অলপ গৰমতটো কম
উম উম
কেতিয়া যা যোৱাটো হয় আৰু
মানে ভাবাহে যায় কথাটো দে কাৰণ মানে তাৰপিছত আকৌ গৰম হৈ যে ঘৰৰ পৰা ওলাই যাব মন নেযায়
অ সেইটোয়ে ঘৰৰ পৰা গলেও মানে পুৰা একে ৰাতিপুৱাই এ এই কৈ যে কিবা ধূপ গধলি নে কেনেকুৱা তেনেকুৱা ধৰণৰ মানে ৰাতিপুৱাতো কয় নহয় একে পুৱাতে ওলোৱা বুলি
ৰাতিপুৱা সেই পাঁচটা চাৰিটা সেই সেনেকুৱা সময়ত যাব লাগিব উম
ভাল লাগে শ্বিলঙত গৈও দেই
শ্বিলঙত ভালে লাগে জেগা খিনি মানুহখিনি বহুত কা মানে বহুত ভাল হয়
উম বহুত ভাল ভদ্ৰ মানুহ হয়
উম আৰু ওচৰতে ইমান শাক পাচলি লাগি থাকে কোনো চুৰ নকৰে
হয় দে
মই যে দেখিছিলো এবাৰ আৰু মোৰ আনিব মন গৈছিলে নহয় তাৰপিছত গম পালো ইয়াত মানে এনেকুৱা মানে নিয়ম কিছুমান আছে মানে নিব নোৱাৰি আৰু তেনেকে
অ আমি আমি বাৰ সুধিম সুধিছিলো হা কলেজৰ পৰা যাওঁতে সুধি সুধি লৈ পিনে টা চত বোলো বেয়া শিকিব পাৰিনে তেতিয়া দেখিলে ন স্কুলৰ ষ্টুডেণ্ট বুলি কলেজৰ বুলি কলেজৰ ল'ৰা ছোৱালী ছোৱালী বুলি যেতিয়া দেখিলে বোলে আমি কলো অ আমি এনেকে হেৰিটো শৈক্ষিক ভ্ৰমণত আহিছিলো শিক্ষামূলক ভ্ৰমণত বুলি পূজাই কৰি দিয়াৰ পিছত কৈছে আৰু লোৱা বুলি ক'লে আমি সেয়া মূলা বন্ধাকবি তেনেকে আৰু এনেই এটা দুটা তেনেকে স আৰু
উম।
দুজনী মানে আৰু আমি দুজনী মানে কেইজনী মানে
বাকী খিনি কথা মই নাজানো হ ইমান কিন্তু মূলাটো যে ইমান ডাঙৰ ডাঙৰ বগাে
অ বহুত আঙু ড
অ মই সেইটো যে মোৰ সেইটো ভাল লাগে সিহঁতে নিদিয়ে সাৰ। চ
উম আকৌ এই চেৰাপুঞ্জী চেৰাপুঞ্জী ফালে যোৱা ৰাস্তাটো থ সখমিত যে ইমান শাক পাচলিও বেছি থাকে
অ মই যেতিয়া গৈছিলো লাষ্ট স তেতিয়া আনিছিলো তাৰ পৰা শাক পাচলি বিলাক খাব ভাল লাগে আৰু তাৰ বন্ধাকবিটো নাই নাই দাম আছে উ দাম বেছি মানে আমাৰ অসমতকে
ঘৰুৱা বস্তু। ন সিহঁতে একো বাহিৰা হেৰি ইউজ নকৰে সাৰ
অ তাতে পাহ। পাহাৰীয়া মানুহৰ নিচিনা সিহতৰ জলবায়ুতটো ধুনীয়া সে মানে ডাঙৰ ডাঙৰ হয় ইমান।
উম, আৰু তাহাঁতে সেইখিনি কৰিয়ে উন্নতি সিহতৰ মানে সেইখিনি কৰিয়ে চলি আছে ত' উপাৰ্জনত সেইটোত অলপ দামটো ল'বই আৰু।
উম, আৰু সিহঁতৰ বন্ধাকবি কিবা বেঙুনি ঙুনীয়া নিচনা।
অহ, ভাল লাগে কিন্তু দেই, মোৰো লাগি আছে। শ্বিলং যাম যাম লাগি আছে মন টো। কিন্তু এতিয়া যাবলৈ লগ বন্ধুও নাই তেনেকে। সময় সুবিধাও মিলিব লাগিব। সেইয়াই আৰু। যাওঁ সুবিধা পালে নেক এই গৰম বেছি হ'লে এপাক গৈ আহিমগে। আকৌ চিনাকি, চিনাকি মানুহ এজনো আছ তেপাতে হোটেল আমি, মানে গ'লে প্ৰায় তাতে থাকো আৰু, বৰ ভাল লাগে জাননে? হোটেলখন বহুত ভাল লাগে।
ক'বই নালাগে ৰে, কাৰণ মানে হেৰি বাহিৰৰ মানে জোনটো পৰিৱেশ, সেইটো আমি যেতিয়া আমাৰ ৰুমটোৰ পৰা মানে যেতিয়া দেখিম। তেতিয়া বহুত ধুনীয়া লাগে।
বৰষুণ পৰি থাকে ন' এইয়া বাৰাম বাৰান দাৰ নিচিনা যে, থাকে যে। ওপৰত ন'? আমাৰ ইয়াত এতিয়া বাৰাণ্ডা তলত হয়, পাক সিহঁতৰ পুৰা বিল্ডিঙৰ ওপৰত যেতিয়া বালকনি বুলি যিখিনি কয় হা, বাৰাণ্ডা যে বহিবলে ইমান ধুনীয়া লাগে।
উম, তাত ধুনীয়াকে বহী চাহ তাহ খাবলৈ কাৰণে।
সেইয়ে জেগাখিনি।
সঁচাকে দেই। আৰু তাত বেছি ফেমাচ, মানে বেছি ধু বেছি মানে যোনটো ভাল অ', বিখ্যাত অ', বি সেইটো কোনটো বস্তু তাত?
তাত বিখ্যাত বুলিবলে কি আৰু সেয়াই। মই ভালকে বৰ ভালকে তেনেকে নাজানো আৰু কিন্তু ঠাণ্ডা তাত ন'।
অ', তাৰ মানুহবিলাকে মানে এনেকে হেৰি বনাই বেলেগৰ পৰা আনা। এই ম'ম' যে
অ'।
ম'ম' বুলি কয় সিহঁতে। সেইটো খাই সিহঁতৰ ভাল মানে বেছি সিহঁতৰ। অ', আকৌ ম'ম'টো সিহঁতৰ এ কিবা বেলেগ এখন অৰুণাচল অৰুণাচলত নেকি
উম অঁ অঁ
এ বেছিকে জোল থাকে মানে ভিতৰত
উম সেয়ে আমাৰ এইবিলাক জুলিয়া ম'ম হব নিচিনা আৰু
উম
ভাল লাগে খাই ডাম্পলিংছ বুলিও কয় হে
আহ ডাম্পলিংছ বুলিও কয় সিহঁতে
আৰু পুলিচ বজাৰ খন যে
পুলিচ বজাৰ খনৰ কথা মানে মই মই আনিছো আৰু দেই তাৰ পৰা বস্তু
বহুত ভাল লাগে দেই
ইমান কম দামতে পোৱা যায়
অঁ বহুত কমত পোৱা যায় বহুত ভাল লাগে আকৌ অলপ অলপ সময় মাজে মাজে বৰষুণ দিব আকৌ বৰষুণ তৰিব আকৌ দিব বৰ ভাল লাগে একে কওঁতে মানে একে জেগা খিনিলে মনত পৰি গৈছে যাবলৈহে এতিয়া আমাৰ সুবিধা নাই কি কৰিম আৰু
পুলিচ বজাৰ আৰু সেই পুলিচ বজাৰ সেই ডাঙৰ ডাঙৰছে যোনকেইটা আহ কাপোৰ চাপোৰ কিনিব পাৰিছে তাত যে তাত কিন্তু দামখিনি বেছিয়ে আ কৌ
অ দামবোৰ কিন্তু বেছি দাম বেছি বেছি শুনিছো টাৱাঙটো আৰু ঠাণ্ডা হৈ যায় ঠাণ্ডা দিনতো গোটেই পানীও বোলে বৰফ হৈ যায় পানীও উলিয়াব নোৱাৰি
মোৰ টাৱাং যাবই বেছি মন আছে তাত যে বৰফ যে হয় যে মোৰ বহুত ভাল লাগে
এতিয়া বৰফ খিনি অকল অলপমান কমিছে চাগে। ঠাণ্ডা দিনত টো একে বহুত বৰফ, আমাৰ মামা মানে টাৱাঙত গৈ থাকে প্ৰায়। সি কৈছিলে মানে। তেতিয়া আগতে। দে মানে সেইপিনে ক'লে। বহুত বৰফ হৈ থাকে ন? গা ধুবলৈও পানী নাথাকে, গা ধুবলৈ পানী উতলাই ল'ব লাগে।
এ, হে ৰাম, ইমান এনেকুৱা অৱস্থা।
পত পানী জমা হৈ যায়, মানে গোট
অ', গোটা, মই দেখিছো, মই দেখিছো এনেকুৱা হেৰি
অ'।
এনেকে মাৰি মাৰি উ মানে উলিয়াই দিব লাগে।
উম, টঙলীয়াই-টঙলীয়াই উলিয়াই।
উম।
মানে বেছিকে কোনটো মন আছে গম পাইছে নে নাই, ধুনীয়া, ধুনীয়া কাপোৰ কিনি পেলে
অ', ভাল ভাল কাপোৰ পিন্ধি, হয় দে, কিন্তু আমি ৰাত দাদা এজন গৈছিল দেই। দাদাজনে কৈছে তাত ঠাণ্ডা দিনত মানে গৈছিল, সি ফেব্ৰুৱাৰী মাহ মানত গৈছিল নেকি? জানুৱাৰী, ফেব্ৰুৱাৰী মানত, সি কৈছিলে বহুত দা, উম সি কৈছিলে কি, অ', সি কৈছে কি উশাহ ল'বলৈ নোৱাৰি বোলে, একে অক্সিজেন নাইয়েই তাত তেনেকে কৈছে। মই তেতিয়া ভাবিছো বে, বেছি ঠাণ্ডাত গ'ল ন, সেহঁতে
অ', এ তাতে মানে এনেকুৱা প্ৰেছাৰ থকা মানুহ যাবই নালাগে।
সেইটোয়ে আৰু ইমান তেনেকে বেছি ঠাণ্ডাত যিহেতু আমি এনেকুৱা এটা জলবায়ুত থাক থাকা মানুহ ন, ঘপকতে যদি আমি এনেকুৱা এটা জেগাত যাও, অ', ঘপকতে মানে, মানে সহ্য কৰিব নোৱাৰিব ন, ইমান জ কাৰণ বোলে আমি বোলে দুই-তিনদিন লাগিছে। আমি গৈ আছো। তেনেকুৱাওতো নহয় বোলে একে লাহে লাহে লাহে বোলে আমাৰ গাত বোলে ঠাণ্ডাটো লাগিছে
লাগিছে সেনেকুৱাওটো নহয় স্পীড যোৱা যায় পতককে যোৱা যায় পাবলে কাৰণে
গৈ গৈ গাড়ীত যোৱা যায় তাকো গাড়ীত আমি ভিতৰত থাকো গম নাপাও আমি কত কেনেকুৱা ৱেডাৰ বতাহ অ অ ঘপকতে যেতিয়া ঠাণ্ডা পৰিৱেশটো পোৱা যায় তেতিয়া গা ঠাণ্ডা পৰিবই মানুহৰ
উম সেই তেতিয়া জ্বৰ চৰ উঠি যায় বেমাৰ হব উম
এ সেইকাৰণে এনেকুৱা মানে কেতিয়া আৰু এপ্ৰিল মে
অ এইখিনি সময়ত এতিয়া জুন চলি আছে হয় এইখিনি সময়ত যোৱাটোৱে ভাল
অ এপ্ৰিল মে' আগষ্ট ছেপ্তেম্বৰ এনেকুৱাত গ'লে মানে বৰফটো দেখা খা পোৱা যায় ভালকে
অ ইমান গৰম কাপোৰ নিপিন্ধিলেও হয় মানে এইখিনি সময়ত
জুন জুলাইত গ'লেও মানে বৰফটো মানে প্ৰায় নাইকিয়াই হয় আৰু সেইটোৱে
বৰফটো নাইকিয়া হয় আৰু অ কিন্তু মানে পৰিৱেশ খিনি চাবলৈ কাৰণে মানে ভাল এইখিনি সময়ত
অ হয় হয়
মানে ভালকে আমি চাব পাওঁ কিন্তু মানে অ ফেব্ৰুৱাৰী জানুৱাৰী এনেকোৱা মাহ মাহত গলে এয়া বৰফ খিনিয়ে মানে চব ধাক খাই থাকে যে
উম হয় দে সেইটোয়ে আৰু কিনো কম বাৰু
হেই যেতিয়া চেৰাপুঞ্জী গৈছিলো তেতিয়া মানে এনেকুৱা দিনত গৈছিলো যে ঠাণ্ডা দিনত একো দেখা নাপালো গোটেই কুঁৱলি পৰি থাকিলে
অ এই ঠাণ্ডা দিনত যাবই নালাগে চেৰাপুঞ্জীতটো আৰু ঠাণ্ডা লাগে ন শ্বিলঙতকে চেৰাপুঞ্জিত ঠাণ্ডাটো বেছি অলপ আৰু তাত প্ৰায় বৌ খুন্দিয়ে থাকে
দিয়ে থাকে
উম
সেই শিলংত যে স্প্ৰিং হয়
অ
সেই সেইটো মানে সময়ত যাব লাগে বহুত ধুনীয়া পৰিবেশটো চবতে মানে গোলপীয়া ৰঙৰ ফুল বিলাক
উম হয় হয় এই সেইটো এপ্ৰিল মাহ মানতে হয় নেকি?
উম গলেই নেকি কিবা উৎসৱ এটা পাতে তাত নামটো পাহৰিলো
চেৰি ব্লচম বুলি কয়।
চেৰি ব্লোজম এনেকে
অ চেৰি ব্লচুম বুলি কয় ভাল লাগে কিন্তু গৈ পোৱা নাই যদিও মোবাইলত দেখিছো
মোবাইলত দেখি পেলাই মানে ভাল লাগি গৈছে
অ ভাল লাগি গৈছে ঐ দে হ'ব দে নহলে হা যদি পথাৰলৈও আহ
অ অ অ হ'ব দে দে নহ'লে ময়ো কৰি লওঁ তেতিয়াহে যাব পাৰিম অ